কি কৰি আছা?
অ' এয়া অকন শুইছিলোঁ উঠি আহি বহিছোঁ।
অ' বহুত দিন হ'ল দেই লগ পোৱা নাই।
তাকে হে বাই মই বোলো মানুহজনীক খা খবৰো নাইকিয়া হ'ল কি হ'ল।
ময়ো বহুত দিন হ'লো বোলো শুনা নাই ফোন এটাও কৰা নাই মই বোলো কি হ'লনো। পাই মই যি বোলো লগাই চাওঁচোন ফোনটো, ভালে আছা নে?
আছোঁ আছোঁ, উম, মানে কি ক'ব হেৰি হেৰি এই ফোন এটা ল'লো নতুনকে।
অ'।
তাৰ পিছত মানে আপোনাৰ সেই নাম্বাৰ খিনি গোটেই নাম্বাৰ খিনি ধেৰ গুচি গ'ল নহয়।
আহ।
মানুহে নিজে ফোন কৰিলে আকৌ নাম্বাৰটো চছেভ কৰো।
অ, সেইটো কথা।
আকৌ তাতে এতিয়া খে, খেতিতো লাগিব লগগীয়া হৈছে যে।
পথাৰলৈ গৈছা জানো। অ, যাব লাগিব নিজৰ খেতিক আমাৰ ৰুব, ৰুলেহে ভাল লাগিব।
সচাকে তাকে এতিয়া ভাবিছো দ, তাকে এতিয়া ভাবিছো দেই। আগতে সেই কি খেতি কৰা আগত অ, মানে ধৰি লোৱা বহাগাকণ খেতি কৰিব দিন পাইছেহি আৰু। বাবা কওঁ দেই, মই পথাললৈ নাযাও। যি কৰি, কৰি থাকিব কিন্তু এতিয়া সময়কণ পালেহি দেখোন মই নিজে চিন্তা কৰি পেলাই পথাল যাওঁ।
তাকেহে অ, মন যায়। এতিয়া যাবলৈ আগৰ দিন নাই নহয়, আহ, তাৰমানে বয়স হৈ অহাৰ লগে, লগে অকণমান ডাঙৰ হৈ অহাৰ লগে, লগে নিজেও মানে ভবা শক্তিটো আহি যায় যে। সেই এতিয়া অকমান ৰুই মেলি আহিলে কিমান ভাল লাগে হনে।
ভাল লাগে অ, নিজৰে মনটো ভাল লাগে।
কিবা এটা যেন সফল হ'লো, সফল হ'লো লাগে।
অ, তেনেকুৱা লাগে আৰু মানে এনেকুৱা লাগে। কৰি থিলে তেতিয়া মইে যিমান কমা নোচোনো এ
অ, সেইটয়ে উম, সেইটো পইচা বেলেগ কৰবাত যোৱা মৰিব
উম, এতিয়া আগতে তিনিশ যোৱা বা তিনিশ নে, চাৰে তিনিশ এইবাৰ কিবাটো চাৰিশ টকাকে
অ, লাব। কিন্তু আজি হলে পথাৰ সেই বতৰটো হলে পথাৰত থকা বতৰ আৰু দেই
অ, বহুত ভাল বতৰ পাই আজি বতৰটো।
ৰোৱনী কেইবজনীও হলে মানে দিনটো থাকিলেও আমন্য নালাগে।
সঁচাকে আজি মানে বতৰটো তাকে মই এতিয়া ঘৰত বহি ভাবি আছো দেই।
উম।
আ, মানে হেৰি আজি মানুহজন গ'ল তাৰপিছত আকৌ শহুৰ দেউতা পথাৰতে থাকে বুলি ক'লেও বেয়া নহয় আৰু ৰাতিটো শুবলৈ কাৰণেহে আহে ঘৰলৈ।
অ, সেইটো চখ আকৌ
উম, তাৰপিছত এই ওচৰৰ বু, এজনীয়ে খুৰী এজনীয়ে গ'ল। অকমান সহায় কৰি দিলেগে।
অ, তেনেকে সহায় কৰি থকা দিয়া মানুহ থাকিলে ভাল।
উম।
গোটেই কেইজনী যাব লাগেজাককে।
সঁচাকে তেনেকে গলে ভাল এতিয়া মানে আজি আপোনাৰ বতৰৰতটো ভাল হৈছিলে যে ৰুই মানে কিবা তেনেলে ইমান কষ্ট হোৱাৰ নিচিনা নালাগিল।
নালাগিলে অ, ৰাতিপুৱা সোনকালে যাব লাগে গৈ তোমাৰ ৰ'দ আৰু ৰ'দ দিলেও, ৰ'দ উঠালে, ঘূৰি আহিব লাগে তোমাৰ। অনুভৱে নহয়।
উম, আৰু মানে মানে কি হয় ৰাতিপুৱা সমামগ্ৰত টুতেও নহয়।
টোতে, তটোতে বহুত টোতে আৰু মানে মন বোৰ ভাল লাগি থাকে। গা, মোৰবোৰ ভাল হৈ থাকে নহয়। পাছবেলা, পাছবেলালৈহে আমনি লগা হয়গৈ।
অ, মনি লাগেগে।
উম, সেইকাৰণে আকৌ হেৰি ৰাতিপুৱাই ৰুলে ভাল।
আপোনাৰ ৰাতিপুৱা সময়ক ইম, অ'। হেৰি আপোনালোকৰ ৰুইছে নে?
ৰুইছো অকমান ৰুলো তাৰপিছত আকৌ ফালে আছে পাছফালে এডোখত লাহে লাহে ৰুম আও। শাওনত ৰুম বুলি কৈছে এই এতিয়া বোলে এতিয়াই নোৰুও বোলে এতিয়া বোলে সেই আহাৰত অকল গছবোৰ বেছি হয়।
অ সেইটো হয় বাৰু।
আহাৰত গছবোৰ বেছি হয় শাওনত হেৰি ৰুলে মানে গোট গোট ধান গিটা আহে।
অ।
এইজনে বোলে গছ নেলাগে আমাক হে হেৰিহে লাগে উম ধানহে লাগে গুটিহে লাগে শাওনতে ৰুম দিয়া এইডোখৰ এনেকে বুলি কৈছে শাওনতে ৰুম বুলি ভাবিছো আও।
উম এই তেনেকুৱা নিয়ম এটা থাকে নহয় আগৰ দিনৰ মানুহে দেখোন নিয়ম মানিহে কাম কৰে।
উম সেইটোয়ে। আজিকালি নাই আজিকালি মানুহে কি ত তোতকে মই আগবাঢ়ো। তোতকে মই আগবাঢ়ো।
অ সেইটো ধান্দালে গৈছে।
উম আৰু এতিয়া আমাৰ হেৰি এঘৰ বোকা দিব হেনো বুধবাৰে। বৃহস্পতিবাৰে ৰুবলে। বুধবাৰে দিব বৃহস্পতিবাৰে ৰুব পৰা হ'ব আৰু।
অ।
এই পাঁচমি তাঁত বয় যে বোৱাৰীজনী যে আমাৰ ইয়াৰ।
গম পাইছো অ।
খবৰ দিলে ক'লে বোলে বুধবাৰে বোকা দি থম আৰু বৃহস্পতিবাৰে ৰুম এনেকে কৈছে।
অ।
কাইলে নিকি বুধবাৰ?
কাইলে বুধবাৰ অ। আক মই অথনি আমাৰ ওচৰৰ বোৱাৰীজনীলে ফোন কৰিছিলে নিকি? সিহঁতৰ ঘৰত বঢ়ি থাকোতে মানে কোৱা শুনিলো বোলে সেই বুধ বাৰলে বোকা দিমা আও তহঁতি শুক্ৰবাৰৰ দিনাখন ৰুই দিলেই হ'ব। বৃহস্পতিবাৰে আহিব নেলাগে এনেকে বুলি কোৱা শুনিছিলো।
অ, জানো তেতিয়া কোনবাৰৰ কথা কৈছে বুধবাৰৰ কথা কৈছে নে বৃহস্পতিবাৰৰ কথা কৈছে।
অ, কৈছে মানে বৃহস্পতি বাৰৰ দিনাখন মই পৰাকন ৰুম নোৱাৰকন থাকিব। শুক্ৰবাৰৰ দিনাখনেই ৰুবিহি তহঁতি তেনেকে বুলি কোৱা
নহয় সিহঁতৰ বুধবাৰেহে ৰুব নেকি পুঁজিকন পাই কাইলে।
অ অ।
তেনেকে মিলাই মিলাই মানুহবোৰে দিলেই হ'ল আও।
অ, নহয় তেনেকে বুলি ভাবিছিলো কিন্তু বুজাতো ভুল হ'ব পাৰে বা কোৱাতো ভুল হ'ব পাৰে।
অ, ক'ব চাগে ভালকে খবৰ দিব।
অ।
এতিয়া হেৰি তেনেকে চ'ব বিলাকে মিলাই- মিলাই দিলে মানে দিগদাৰ নাই আ ৰোৱনিৰ কাৰণে টেনশ্যন ল'ব নালাগে।
হয় হয়।
মিলাব মিলালেই হ'ল।
ভালো লাগে দিয়কচোন তেনেকে।
ভাল লাগে উম।
ভাল লাগে তোন আৰু হাজিৰা দি ৰোৱা বা কিবাকে পইচাটো তেনেকে হেৰি মিলা-প্ৰীতি এটা থাকে যে সেইটো বেছি ভাল লাগে।
উম, এক্সুৱেলি মানে কি গম পাইনে মনটো ফূৰ্তি-ফাৰ্তা কৰি ৰুবলেই ভাল লাগে।
অ, কথা পাতি পাতি, ফুৰ্তি-ফাৰ্তা, জকৰামিবোৰ উলিয়াই উলিয়াই, চিঞৰ-বাখৰ কৰি কৰি তেনেকে বহুত ভাল লাগে।
উম, উম।
তাকে হে খুৰিচা- চুৰিচা বনাইছা নে নাই বাৰু।
খৰিচা মানে খৰিচা কণ বনাইছিলে দেউতাই, তাৰপিছত। কমাইন তাৰ পিছত মই ঘৰলৈ গুচি গ'লো তেওঁ নাচেলে মোৰ ঘৰতে চাৰি পাঁচ দিন মান হ'ল যে ল'ৰাও অসুস হৈছিল।
আহ' আহ' অ'।
গোট খৰিচা খিনি ভেঁকুৰ মানে কিবা কলা হৈ গ'ল।
উ, ভেকুৰী থাকিলে।
অ' মই গোটেই আহি পাই আকৌ পেলাই দিছো মানে নেচালে পথাৰতে থাকি
আহ, অ' গ'ম পাইছো।
গুৰুত্ব নিদিলেই।
অকমান লাগে মেলি আচাৰ কৰি থব লাগে।
উম।
উম, উম। কেতিয়াবা লাগে আৰু চ'ব বিধৰ বস্তুৱে অকণ- অকণ খাব লাগে নহয়।
উম, লাগে কেতিয়াবা এই পিটিকা কণ কৰি পেলাই আপোনাক খাইও ভাল লাগে।
ভাল লাগে, মই ভাল পাওঁ, আমাৰ ল'ৰাটোৱেই ভাল পায় পাই খুৰিছা। আমাৰ বাপেকেহে বেয়া পায়। বাপেকে খৰিছা। বাপেকে খৰিছা। এক একদম বেয়া পায়।
আৰু আপোনাৰ কঁঠাল গুটিৰ লগত এনেকে বনাই খায়ো ভাল লাগে।
কঁঠাল গুটি আছে নে নাই।
কঁঠাল গুটি জানো আজি কঁঠাল দুটা আনিছেহে।
আহ
কৰপৰা আনিছে জানো মানে মাক থ'বলৈ গৈছিলে মা আহিছিলে কালি তাৰাপা থ'বলৈ যাওতে বাট বাটত কোনোবা লগৰ ল'ৰাৰ এটা ঘৰ আছে তাৰপৰা সোমাই পেলাই দুটালৈ আহিছে।
অ' কঁঠাল টো হেৰি কঁঠাল বোৰ খাবলে মন নাযায়, গুটি গুটি বিলাককে লাগে গু এ চবৰে চবেই গুটি খোৱা জহত। নাই অ'।
ভাল টো পিছৰকন খাইহে।
আমাৰ মালিকেও হে ইমান নাখায়, আমাৰাজত দুটা তিনটাতকে বেছি নাখায়। সেই হ'লেও সেই গুটি কেইটা জহতে কঁঠাল আনে।
আমাৰো আমাৰ মানুহজননৰ আকৌ আপোনাৰ বেলেগ একো নিদিলে হ'ল কঁঠাল গুটি কেইটামান। সিজাই দিলে একদম বিহ জলেকীয়া তেল লৈ আৰু পিটিকা কৰিব তেনেকে ভাত
অ' ময়ো তেনেকে ভাল পাওঁ, বিহ জলকীয়া আছে চাগে।
আছে অ' বিহ জলকীয়া আপোনাৰ পঞ্চাশ টকা কিনি আনিছিলে। তাৰ পিছত এই তাকে তেল অকমান দি পেলাই ভৰাই থৈছো
উম, আমাৰো তেনেকে থৈ দিছো তেল ভৰাই পেলাই বিজ জলকীয়া আৰু এই বাৰিষা তেতিয়া জলকীয়া জলকীয়া বিচাৰি কৰি থাক নালাগে তাৰমানে।
নালাগে অ' আৰু জলকীয়া এটা নহ'লেও ভাতকিটা খাবলে শেষ।
যিমান তোমাৰ অমৃত বনোৱা লাগিলে। জলকীয়া এটা নহ'লে মানে একদম মিছা।
জলকীয়া কণ হ'লেহে খাই ভাল লাগে।
মোৰ জলকীয়া হ'লে হে ভাল, লৰা ঠিকে আছে অ'।
কৈছে দাদা।
দাদা আছে দাদা হেৰি কামলে গৈছিলে কামৰ পৰা আহি পেলাই সেই মোবাইল টো চাই পেলাই। বহিছে ল'ৰাটোৱে পঢ়ি আছিলে, নতুনকে অৰা লিখিবলৈ শিকিলে। নিজে নিজে শিকিছে, গোটেই কেইটা আনি মোক ইমান ধুনীয়াকে লিখি দেখুৱাইছে।
অ হওক দিয়ক বাই তেনেকে ব্যস্ত হৈ থাকিলেও বহুত।
তাকে তাৰ পৰা হে সি অকমান মোবাইল তপ পৰা পঢ়িলে পঢ়ি অকমান মোবাইল চলে চাই। এতিয়া সেই মোৰ ওচৰতে কিবা নাও বনাই বনাই খেলি আছে।
তাকে এনেকে ঘূৰিই ফোৱাতকে বা সে কৰাতকে ভিতৰত তেনেকে থকাই ভাল।
উম নেযায় বাৰু মই নগলে মানে কৰবালে।
অ আৰু আ আৰু আজি বতৰটো অকমান ভাল হৈছে বুলিহে।
উম এনে লগৰ ল'ৰা ছোৱালী আহিলে মানে খেলে। কিন্তু মই নগলে নাযায়।
ভাল। আমাৰ ল'ৰাটো বা বৰ দুষ্ট নহয় বাৰু। বা ল'ৰা শুলে নেকি?
ল'ৰা শুলে অঁ ইমান মানে আপোনাক অকল মোবাইলটোকে চাই থাকিব নালাগে গম পায়নে।
তোমালোকৰ লৰাই আকৌ ভাওনাহে চাই।
অ অকল ভাওনা চাই নতুবা অকল বান্দৰ চাই।
অ।
যিকোনো এটা বস্তু লাগিব আৰু তাত। তাৰপিছত মোবাইলটো চাইছিলে দহ মিনিট মান চালে। তাৰ পিছত তাৰ নিজৰে টোপনি ধৰিলে নেকি, পানীও লাগিছে বিশষ পানী লাগিছে অকমান হে এতিয়াবা মোক কৈছে শু মোবাইল টো থৈ দিয়া বুলি ক'লে। তাৰপা মোবাইলটো থৈ নিজে নিজে শুইছে। শুলে তেওঁ, উম। তাকে কিমান সময় শুৱে।
শুব অকমান বেছিদেৰি ক'ত শুব, উৎপাত কৰিবলৈ লাগিবই নহয়।
উম বাকী ভাত কিহেৰে খালে?
ৰঙালাও আলুগুটি ভাজি অকল ভাজি ভাত আজি চকুৱা চাউল বনালো।
অ। ঠিক আছে দিয়া তেতিয়াহ'লে। উম খবৰ খাতি এটা ল'ব মাজে মাজে মইও লম এতিয়া নাম্বাৰটো চেভ কৰি থম